কি কৰিছে?
অ' মই বোলো জয়ী এয়া হেৰি কৰিছো চাহ একাপ খাই পেলাই বহিছো চাহ খালি
চাহ খাব লৈছো হে
অ' মই এই মাত্ৰ জাষ্ট খালো তি চাহৰ লগত কি?
এ চাহৰ লগত কি কব আৰু পিঠাগুড়ি খুন্দিছিলো আজি তাৰে পানী পিঠা বনাইছো।
অ' অ' পানী পিঠাটো ভালো লাগে খাই ন!
ভাল লাগে, ভাল লাগে।
মইও ভাল পাওঁ। মই প উম!
আগতে বেছি ভাল পাওঁ মানে উ বনাব নাজানো কাৰণ যদিও কিন্তু এতিয়া আজিকালি বনাব পৰা হৈছো
অহ শিকিলেনো কিয় নোৱাৰিবি,
ন মানে সিদিনাখন আৰু মায়ে পিঠাগুড়িকেইটামান দি পঠাইছিলে তাৰপিছত কালি বনাওঁতে লাগি ধৰিছিলে।
অ'
সেইটো কাৰণে অকণ অসুবিধা হৈছে।
তেল দিয়া তেল দিয়া নাই জানো এই হেৰি তেয়াত
তেল দিছিলো তথাপি লাগি ধৰিলে মায়ে মানে শিকি দিছিলে কোমল চাউল হেৰি উ বৰা চাউল তাৰ পিছত ভাতৰ চাউল কিন্তু সেই বিখি দিয়াতোৱে উঠল পুতল হল নেকি মোৰ মতে
অ তাৰমানে উল্টা পুল্টা হ'ল।
অহ।
অ, কোমল চাউলতো কিন্তু বেয়া হয়। উম। কোমল চাউল বা বৰা চাউলতো কিন্তু হেৰি দিগদাৰ পানী পিঠা নহয় নহয় লাগি ধৰিব
ত লাগি ধৰে লাগি ধৰিছে অহ।
উম। মই কি কৰো জানো মই টেমাত লেবেল এটা কাগজ বগা কাগজ এখনত লিখি থওঁ। ভাতৰ চাউলৰ পিঠাগুডৰি বা বৰা চাউলৰ পিঠাগু়ি তেনেকে এঠা মাৰি থৈ দিওঁ। মই তাৰমানে ধৰিব নোৱাৰি যে।
এতিয়া মই কেনেকে গম পাম?
এতিয়া যিটো বেছি কালি কিবা পিঠা বনাওঁতে যিটো এঠা হৈছে, সেইটো বৰা চাউল বুলি ধৰি ললে হ'ল।
ন আঠা হোৱা নাই কিন্তু মানে হেৰি লাগি ধৰিছে
অহ। যিখিনি ইটো টেমাৰ পৰা। ই, বাকী বেলেগ খিনি কৰি চালে হ'ল।
কৰি চালে হল ও ভাল মানে নষ্ট কৰিব মন যোৱা নাই ন মৰাব পৰা নাই।
অ তহ এনেইতো ধৰিব নোৱাৰে নহয় পিঠাগুৰিখিনি কেনেকে ধৰিব পাৰিব ন বৰা চাউল নে ভাত।
এই পানীত দি চালে গম পায় নি আঠা আঠা হৈ গৈছে
অহ, অকমান পানী সানি পেলাই, অকমান পানী সানি অ সেইটো কৰিব পাৰ। অকমান পানী সানি দুইটা আঙুলি। এনেকে টিপা মাৰি দিলে। বৰা চাউলতো কিন্তু খুব আঠা হব দেই। অহ, সেইটোত চিনি ওলাব পাৰে চাগে তেতিয়া। সেইটো হয় কিন্তু। পানী পিঠাটো ভালেই লাগে খাই। অহ, মই খাই হ'ল, মোৰ খাই হ'ল।
অ লৈছ
উম মাইনা কি কৰিছে? খবৰ ভাল তাইৰ?
দাই ঠিকে আছে। তাই, উম, হেই টি ভি চাই আছে।
অ টিভি চাইছে।
সন্ধিয়া সময়ত অকমান দিগদাৰ কৰে বাৰু। মানে নামিব বিচাৰে বিছনাৰ পৰা।
অহ, বিচাৰিবই আৰু।
বাকী এতিয়া আচাৰ চিজন নহয় কি কৰিলে।
এতিয়াতো আমৰ আচাৰ ছিজন আহিছে। আমৰ-আমৰ আচাৰ বনাব লাগিব। মই মানে আমাৰে আছে। আছে নহয় ঘৰত আম। আমোলক আনি। পেলাই মই ভাবিছো মই নিমখত দি কৰো মানে আমৰ আচাৰটো।
উম অ অ ভালেই কৰিলি।
তই তই আমৰ আচৰ বনাও নে নবনাও।
মই আপুনি এদিন কৈছিলে যে কৈছিলে যে তেতিয়াই মই বনাইছিলো মানে।
ভাল হৈছিল নে খাবলৈ।
ঠিকঠাক হৈছিলে কিন্তু এতিয়া মানে মোৰ আমৰ আচাৰটো এইবাৰ আকৌ মই বনাম বুলি ভাবিছো। মোৰ যে এই কেঁচা হৈ থাকে আমৰ আচাৰটো সেইটোও ভাল লাগে। কেঁচা মানে। অকমান গ্ৰীণ কালাৰে হৈ থাকে মানে আম আমে হৈ থকা নিচিনা।
বনোৱা হেটো তেনেকুৱাই হয় নিমখ অ' দি মানে বেছি ৰদাব নালা
কিন্তু আমাৰ মায়ে বনালে ক'লা নিচিনা হৈ যায়।
কিয় বাৰু আমাৰতো কোলা নহয়। মই বহুত মানুহৰ কলা দেখিছো। তামানে কি
মানে ক'লা কালাৰ নহয়, মচলা সান দিয়া পাছত মানে তেনেকুৱা হৈ যায় মানে।
উম আমাৰ নহয় কিন টো বগা আৰু হালধীয়া টাইপত হৈ থাকে। বেছি ৰ'দত দিব নালাগে আমৰ আচাৰ, আমৰ আচাৰ বুলিয়ে নহয় সকলো আচাৰে বেছি দিব নালাগে ৰ'দত।
আমাৰ আটায়ে হেৰি বনাইছিলে, আচাৰ বনাইছিলে। আচাৰটো হ'ল বান্ধাকবি তাপাত গাজৰ এনেকেম। হু মূলা।
চবজিৰ আৰু।
অ' তেনেকুৱা মানে আচাৰটো বনাইছিলে এতিয়া মোৰ তা মানে মোৰ দুইটেমা আচাৰে মই শেষ কৰি পেলালো খাই।
চবজি আচাৰটো ভালে লাগে। খাবলৈ, মো বাইদেউ এজনীয়ে আগতে খুব বনাই চবজি আচাৰ।
আও মই আচাৰৰ ফ্ৰেণ্ড। কৰা।
উ।
আ চাহ খাই ভাল লাগে। এতিয়া ৰাতি কি বনাব?
ৰাতি আজি বৃহস্পতিবাই আমি নিয়ামিষ খাওঁ। দালি বনাম, আৰুচ চবজি কি ভাজো লেচেৰা মাহ আছে উম পানীলাও এটোকো আছে, আছে এনেকে।
তাত পানী লাউ দাম কেনেকে? এতিয়া আছেনে নে বাঢ়িছে?
ইয়াত পানীলাউতো বিহুৰ ছিজনত বহুত বেছি হৈছিলে। এ মানে আমাৰ বিহুৰ ছিজনত গৰু চাতত দিব লাগে ন হেটো কাৰণে নেকি। কি? বহুত বেছি হৈছিলে তাৰপিছত ত' এতিয়া অলপ কমিছে নেকি। উম চবজিটো মই নানো যে মই ইমান বুজি নাপাওঁ দামটো মানে।
আমাৰ ইয়াত সত্তৰ টকামান লয়।
এটাত
এটাত এতিয়া কমাইছে যদি নাজানো
সৰু নে ডাঙৰ চাইজ
দি চাৰ যে নহব
অ বেছি নহ'লে
সৰু পিত পিতিকনা লাও অকণ পানি এটা মই খুুলিছিলো কাৰণ আমাৰ ছোৱালীক মানে ভাতৰ লাও দি দিলে তাই খাই ভাল পায়
লাটো খোৱাও ভাল
খোৱাও ভাল আৰু মানে এই কি হয় লাওটো অকমান পানীৰ নিচিনা থাকে যে ভাতকেইটা অকণমান ধুনীয়া হৈ যায় আৰু
উম
মই মানে লাও দি দিলো লাওু দি দিলে ভাল পাই কাৰানে লাও আনিবলৈ পঠিয়ালো অ লাও দাম শুনেই ভয় খালো সৰু লাও এটা সুধিছিলো মই মইো গৈছিলো সেইদিনাখন চল্লিশ টকা একোৰে অক মানি লাও যোনটোৰ ধৰা লাও মানে টাউন বুলি বিশ টকা এটা দিব পাৰে সেইটো ওলাও চল্লিশ টকা কেনেকে দিওঁ
অটুন আৰু
অ' দে এশসে এ মানে বিশ টকা
বহুত লাগিলে পানী লাও বহুত লাগিলে এতিয়া তাৰ পিছত বিহুৰ ছিজনত কিনি আনিছে গৰু চাটত দিবলৈ মানে সেইটো সময়ত নাইকিয়া হৈ গ'ল ন বিহুৰ দিনালৈ বিহুৰ ওচৰলে এ বহুত লাগিলে মানে
ভাল ন গুটুমটো নে কি দীঘলটো
দীঘল জাত আৰু ইমান মিঠা মইতো ইহঁতকো আনি দিছোহি ওচৰ পাজৰেৰ একদম বহুত খাই ভাল পাইছে মিঠা বুলি কৈছে দেই
মোলৈ এটা দি পঠিয়াব ও লাগিছিলে
অ ইয়াৰ পৰা অৱ্যশে পাৰি ন কুৰিয়াৰ কৰি
নহয় আমাৰ এটা এটা যাওঁতে
অ অ তেতিয়া ভাবেই নহ'ল
অ দেই সঁচা চাগে বহুত ধুনীয়া গছৰ লাও বোৰে নিচিনা লাও নহয়
বহুত ধুনীয়া
লাগিলে কেৱনাই হওক
আৰু সিহঁতকেইটা ইমান মিঠা কিয় নাজানো এই বৌজনীও কৈছে ওচৰৰ কৈছে ইমান ধূল মিঠা হব পাৰে নে এনেকে বুলি কৈছে খাবলৈ বৰ সোৱাদ অ
বৰ খোৱাাদা এ গৰু গ বৰ চাগে
অ হেৰি দিয়া নাই মেডিচিন একো নিদিয়ে তাহাঁতে। হেৰি দিয়ে এইবিলাক চব গোবৰ
গোবৰ সাৰ। গোবৰ সাৰ। গোবৰ সাৰ হৈ বস্তু আজিকালি পাবলে নাইকিয়া হ'ল নহয় মই মানে ভাবো ছোৱালী কি এনেকুৱা বস্তু দিও যোনটো মানে ঘৰ খেতিৰ বস্তু বা কিবা এটা
উম অৰ্গেনিক
অ সিদিনাখন মানে কি হল এই অমিতা আনিছিলে। আ বৰতাহঁতৰ ঘৰৰ পৰা দি পঠিয়াইছিলে পকা অমিতা মই ভাতত দি খুৱাই দিলো তাইক অকনমান বোলো পিটিকা কৰি দি ভাততে মানে ভাত লগত সানি খুৱাই দিম তাৰ পিছত তাৰমানে কি হ'ল তাই এ ডিম এটু ডিম এটুকো দিয়া ডিম এটাও দিয়া আছিলে সৰুকে তাৰপিছত আৰু তাইক মই খুৱালো খুৱাওঁতেতো তাই মানে কিবা বুকুত বিষোৱা নিচিনা কৰিছে
হয় নেকি
মোৰ মানে পেটৰ বিষৰ নিচিনাই কৰিলে এনে বুকু বিষৰ নিচিনাই কৰিলে মোৰ মানে টেনচন হৈ গ'ল মানে
উম
মই অমিতা নোখোৱালো আৰু
অমিতাই তো তেনেকুৱা কৰিব নালাগে সঁচ ৰাচৰ
মানে কি হয় যে আম যিটো বস্তু আমি নোখোৱাও ন পকা অমিতাটো এইবাৰ ফাৰ্ষ্ট টাইম খোৱালো আউহ মানে উ আৰু পকা অমিতাৰ অমিতাৰ টেষ্টটো চবেই ল'ব নোৱাৰে মানে
নোৱাৰে নোৱাৰে
পাই মানে এতিয়া এ কিছুমানে পকা অমিতা বহুত ধুনীয়াকে খাই মই খাব নোৱাৰো তেনেকে গতিকে মই ভাবিলো তাইও অশান্তিত খোৱা নিচিনা লাগিলে মোৰ ভয় লাগি পেলাই নোখোৱালোৱেই আৰু
পকা আমিতা কিছুমানৰ ত শুনিছো বোলে গেছ কৰে কেঁচাটো ভাল গেছৰ কাৰণে। উ
আৰু চবৰে কাৰণে চব খানাটো বেলেগ বেলেগ হৈ পৰে
হয় হয় সেইটো হয় আৰু আজিকালি আৰু মেডি মানে চব বজাৰৰ যিবিলাক শাক পাচলি সেইবিলাকতো বহুত মেডিচিন মাৰে ন। ঘৰৰ বস্তুটো নিচিনা কি হ'ব।
আনি পেলাই থৈ দিয়াৰ পিছতে ফ্ৰিজটোত নথৈ বাহিৰত থলে গম পোৱা যায় যে কিমান মেডিচিন মাৰে
জিকা আনি পেলাই থৈ দিওঁতে গেলি গৈছে গৈ তাৰমানে পাছদিনাখনেই
আৰু মই ইয়াত উ-জিকা খাবলৈ ইমান টান পাওঁ মই ভোল জহা ভোল খাই ইমান ভাল পাওঁ। জহা ভোল মই যেতিয়াই বনাও তেতিয়াই জহা ভোলটো তিতা হয়।
কিয়?
মই আনি খাবলৈ বাদ দি দিলো জহাভোল মানে।
কিয় তি
নাজানো, ইমান ধুনীয়া গোন্ধাই খাওঁ, খাওঁ লাগে কিন্তু খোৱা পিছতে তিতা হয়।
জহা ভোলটো ময়ো ভাল পাওঁ গোন্ধটো মলমলাই থাকে যে
মলমলাই থাকে অ'।
আৰু জহা ভোলটো মিঠাহে হয়।
নাই, নাই সচৰাচৰ কেতিয়াবা তিতাও থাকে যেনেকে জিকা তিতা থাকে।
অ', হ'ব পাৰে। কিবা কাৰণত হয় চাগৈ দেই।
হয় চাগে হয় চাগে।
উম। চাহ খাই হ'ল নে নাই এতিয়া?
হৈ গ'ল।
উম। ঠিকে আছে হ'ব দিয়ক।
ঠিক আছে দিয়া বাৰু ন।